হেল্ল'
হয় কি কৰি আছে?
অ চিনি পাইছে?
অ অ পাইছো তোমাক। কিয় চিনি নাপাম আকৌ।
অ এ কি কৰি আছিল?
মই তোমাৰ এনে মানে অকমান বুক চাই আছিলো। তুমি?
অ আচ্ছা আছো দিয়ক মইও। আছো। দাদা আপুনি এতিয়া আপুনি কি পঢ়ি আছে?
মই এনে আৰু তোমাৰ অলপ মানে ডেটা এনালাইটিক্স ৰিলেটেড অকমান বুক পঢ়ি আছিলো।
আচ্ছা।
তুমি পঢ়া নাই নেকি?
নাই ৰ'ব এতিয়া।
আৰু
আৰ্টছ হয় নেকি? আচ্ছা। আচ্ছা। আচ্ছা। অ'- অ'- অ' তুমি অ তোমাক তোমাৰ মুভি চুভি চাই ভাল লাগে জানো? ভাল লাগে নে?
অ অ নাই দেয়ক আপোনাৰ?
মোৰো লাগে মুভি ভাল কেনেকুৱা টাইপৰ মুভি ভাল লাগে তোমাৰ?
তাইক মানে অলপমান অ একতিঙ একচন তাইপ হঁৰৰ
অ আচ্ছা একচন তাপ হঁৰৰ আৰু।
অ আৰু আপোনাৰ?
মোৰো মোৰ চাউথ ইণ্ডিয়ান মুভিবিলাক চাই ভাল লাগে চাউথ ইণ্ডিয়ান হিন্দীত হ'ব লাগিব ব চাউথ ইণ্ডিয়ান মানে চাই ভাল লাগেভি মোৰ মানে মোৰ ফেভৰেট মানে সেইবিলাক মই চা আলু অৰ্জুন প্ৰভাস তাৰ পিছত ৰামচৰণ তাহাতৰ মোভি চাই মোৰ বহুত বেছি ভাল লাগে।
অ নতুন মুভি ৰিলিজ হৈ আছে গম পাইনে?
কি মুভি?
হিন্দীও মানে
কি মুভিৰ নাম?
মানে এইটো ই বহুত বলিছে দেই মানে এছামিছৰ এইটো চুপাচুপি অ এছামিচ মুভি আৰু এইটো উম ৰিলিজ হয়চে। আৰু নতুনকে আহিচে আৰু আহিচে এটা চাৰাআলি খানৰ পটি পতনি অৰ ঔ
অ' অ' অ' অ'।
ভাল লাগিব পতি পতনি অৰ ও মান ডাৰ ফুল ফুল চাব লাগিব
অ।
চাওকচোন ভালে লাগিব।
আমি দুইও চোৱাৰ প্লানিং কৰিম তেনে কি কুৱা?
চাব যাব পাৰিবা এতিয়া লাগি আছে। এতিয়া হলত লাগি আছে
আচ্ছা চুপা চুপি খন হলত লাগি আছে এতিয়া?
অ।
পীলেন এতা বনাব পাৰা যায়।
অ বহুতে কৈছেটো ট হয় মানে পাৰ্ত টো হয় মানে আৰু পাৰত ওৱান খন অলৰেদি আগতে ওলাইছিলে।
অ।
চবে কৈছে ভাল হৈছে।
তোমাৰ, অ' ফ্ৰেণ্ চেন বিলাকে কি চাইছে নেকি মুভিখন?
অ' গৈছিলে বোলে। চাবলৈ,
কেনেকুৱা লগা বুলি কৈছে মোভি
ভাল হৈছে বোলে। ঠিক লাগিছে,
এই মুভি মান কেনেকোৱা তাইপৰ মুভি, একচন, ফাইট মানে ৰোমান্টিক কেনেকোৱা?
অল ইন।
অল ইন চব আছে আৰু ইয়াতে।
লাইক এভ্ৰিথিং আছে, এনেটা ষ্টৰি দেখাই আৰু তেনেকুৱা এটা ষ্টৰি আৰু।
উম' ছবি দেখায় অ'
পাৰ্ট ওৱান টো মই চাইছিলো ন'।
অ'।
কাৰটো মই চাইছো অ'। উম। ভালে লাগিব চাগে।
অ ভছিল মই বাৰু পাৰ্ট ওৱান চোৱা নাই মই চাগে ফ পাৰ্ট ওৱান চাব লাগিব। মগৰ পাম ন?
অ পাবা পাব।
মোবাইলত
তেতিয়া তেতিয়া পাৰঠটোতো চাব পাৰে বুজি পাব ন একেল
হয় পাক মানে কি জানা যিকোনো মুভি পাৰ্ট টু ত যাব নালাগে পাৰ্ট ৱান টু যাব নালাগে।
অহ।
সখ পাৰ্ট ওান খ চাইল তাৰপিছত চাম তুমি কেজি এফ খ চাইছিলা নেকি কেজি এফ।
নাই নাই।
ইিপ চেপাৰ চেপাৰটো চোৱা নাই।
নাই চোৱা।
অ', আচ্ছা হয় নেকি? ইমান ইমান ফেমাচ চোৱা নাই ইমান ফেমাচ ছোৱা নাই?
নাইছোৱা।
অ'-অ', বাহু বলি চাইছা নে নাই তুমি?
অ', চাইছো।
বাহুবলি টু?
বাহুবলি ওৱান চাইছো মই।
টু চোৱা নাই।
চোৱা।
কি কোৱা টু খনো চোৱা নাই। অ মাই গড।
নাই মোৰ বিচৰা নাই ইমান মানে তাইক, ইমান তেনেকে নাই আৰু।
তুমি চাগে অসমীয়া মুভি চাই ভাল পোৱা।
মাই ছাও ৱেব চিৰিজ। টিভি শ্ব' এইবিলাক বেছিকে চাওঁ, ৱেব চিৰিজ বিলাক বেছিকে চাওঁ।
ৱেব চিৰিজ কেনেকোৱা টাইপৰ, ৱেব চিৰিজ চোৱা তুমি।
নাই। চব কাইণ্ডৰে।
চব বেলেগ, বেলেগ থাকে ন'।
তুমি এদিন কৈছিলা তুমি কিবা স্পীট ভিলা চোৱা কিবা এনেকুৱা। কি আছিলে?
এইটো অ', নাই, নাই এইটো চিজনটো মে কমপ্লিট হৈ ৰ'ব এইটো ইয়েৰৰ, এইটো, চিজনটো চালো। ত' নেক্স ইয়েৰ ওলাব এনেকে, ইয়েৰলি বেলেগ, বেলেগ চিজন ওলাই থাকে, ৰডিছো চাওঁ।
স্পীলট ভিলা খন মানে কি, ইয়েৰত এবাৰ ওলাই
অ' এনেকে, যেন ওলাই থাকে, এইবাৰ চিজন ছিক্সটিন দিছিলে নেক্স ইয়েৰ আৰু ওলাব।
কিমান টাইম দিয়ে?
উম'
তুমি কিমান দিন দিয়ে?
মানে ওৱান এণ্ড হাফ আৱাৰ কে দিয়ে আৰু ফ্ৰাইডে, চছেটাৰডে, চানডে দিয়ে। ফ'ৰ মান্থছ মান দিয়ে।
ফ্ৰাইডে, চেটাৰডে, চানডে তিনদিন দিয়ে আৰু।
অ' হয়, এনেকে দিয়ে এম টি বি, এম টি বিত দিয়ে, ভাল লাগে। চাগে ভাল লাগে।
আচ্ছা তুমি মানে চব চিজন চাইছিলা আৰু কমপ্লিট কৰিছা।
অ' চাইছো, চাইছো।
উম'।
মই ফিফটিনো চাঁইছো, ফ'ৰটিনো চাঁইছো, থাৰটিনো চাঁইছো। ভালো লাগে বুত ভাল লাগে চাই কিনে আৰু ৰ আজি ৰ'দিছো চাওঁ ৰদিছো দিয়ে তাত
অ বিজেছ চোৱা তুমি
অ লাভ স্কুল নিদিয়ে নিৱ চাও বাৰ চিন এবাৰ চাই ভাল লাগে আৰু অ চুপাৰ মডেল দিয়ে এনেকে উপ পায়
ভাল লে চোৱা নাই
ভাল লাগে আৰু আপুনি তো নাচাই চাগে এইবিলাক
মই তোমাৰ অ মই সঁচা কলে তো মই এইবিলাক নাচাওঁ আৰু
অহ
তোমাৰ এইবিলাক নাচাও মই তোমাৰ মই মই কি জানা মানে একস্বলি আমাৰ টিভিটো বেয়া হৈ গল ন চ টিভি বস্তু মই তোমাৰ চোৱাই নাই বহুদি চব মোবাইলতে ম ইউটিউবত এনেই তোমাৰ এনেই তোমাৰ এই ধৰি লোৱা ব্লগ চগ চাই থাকোঁ দিম্পু বৰুৱা, আ সৌৰভ যোশী এই নহ'লে চৰ্টছ এইবিলাকে মই চাই থাকো আৰু বেছি মই টেলিভিশন চোৱা নাযায় মানে টিভি চোৱা নাযায় আৰু মো বিশেষকে ক'ব গ'লে
উম আচ্ছা ম অ মইয়ো কেতিয়াবা ফোনত, লেপটপত বা টিভিত সেনেকে চাওঁ আৰু
উম উম তোমাৰ লেপটপ আছে নেকি? কি লেপটপ?
এইচ পি
অ' এইচ পি মানে এইচ পি কি কোনটো ব্ৰেণ্ড হয় এইচ পি তোমাৰ? মানে ব্ৰেণ্ড বোলে নাম কি হয়? সেইটো কোম্পানীৰ নাম, লেপটপৰ নাম কি হয়?
মানে এইটোটো এইচ পি আই থ্ৰী বুলি কয় বাকী মই নেজানো।
অ আই থ্ৰী আচ্ছা আচ্ছা আচ্ছা আচ্ছা মোৰো লেপটপ আছে বাৰু এটা মোৰ ইনফিনিক্স ইনবুক আ ৱাই টু হানড্ৰেড হয় মোৰ
হা হা?
মোৰ ইনফিনিক্স ইনবুক ৱাই টু হান্ড্রেড
অঁ আচ আচ্ছা। ভালে ন মানে এইটো সেইটো ইনফি?
মানে মানে কোম্পানীটো বাৰু চোৱা ইনফিনিক্স, আৰু বা তোমাৰ আচুচ তোমাৰ এইচ পি চব চাইনীজ ব্ৰেণ্ড। ঠিক আছে। ব্ৰেণ্ড চব চাইনীজ হয়, মানুহে বেছি ইউজ কৰে যদি এইচ পিটো বেছি ইউজ কৰে আৰু মানুহেলেপ ভিতৰত এইটো ক'ব যাওঁ লেপটপৰ তোমাৰ এইচ পি, আছোচ, ডেল এইবিলাক ইউজ বেছি হয়, ইনফিক্সটো কম হয়। মানে ইনফিনিক্সটো মাৰ্কেটত পিছত আহিছে চ' ইনফিনিক্সটো মানুহ ভাবে ইমান ভাল নহয় বাট এক্সুৱেলি মই যেতিয়া ইউজ কৰিছোঁ ন লেপটপটো পাইছো আৰু মই মোৰ মোৰ মোৰ থ থ্ৰী ইয়াৰ্চ হ'ল ঠিক আছে লেপটপ। বিশ্বাস কৰা মই আজি একোৱেই লেপটপত প্ৰব্লেম পোৱা নাই। কি স্মুথ এতিয়াও স্মু চলি আছে, ধুনীয়া চলি আছে বহুত মানে স্মুথ চলে আৰু একদম একো হেং চেং নামাৰে। আৰু তিনি বছৰ হ'ল মই আজিক লাগি এটা মানে মানে ৱাৰেণ্টি ওৱান ইয়াৰ থাকে মোৰ থ্ৰী ইয়াৰ্ছ হ'ল আজিক‌ লৈকে মই এবাৰ মানে ক'ৰবাত দেখাব লগা দৰকাৰ হোৱা নাই।
আচ্ছা, মোৰটো মানে নিউ হয় এক্সুৱেলি ত' মই এতিয়ালেকে প্ৰব্লেম পোৱা নাই বাৰু বাট পিছলৈকে নাজানো।
তোমাৰতো নিউ হয় নেকি কিমান দিন হ'ল? অ' আচ্ছা ওৱান ইয়াৰ হোৱা নাই‌ আচ্ছা আচ্ছা চেভেন হ'ল। ‌ মোৰ থ্ৰি ইয়াৰ হ'ল থ্ৰি ইয়াৰ।
অ', কৰিছিল
মোৰতো তোমাৰ ফৰ্টি ফোৰ থাউজেন্দ পৰিছিল তোমাৰ কিমান পৰিছিল?
আচ্ছা
উম আচ্ছা ঠিকেই আছে ভালে আছে তোমাৰো এইচ পি টো আৰু ভালে লেপটপ হয় বাৰু মানে কোম্পানীটো ভাল হয় নাম আছে বেছিভাগ মানুহেইটো এইচ পি ইউজ কৰে বাৰু।
এই প্রেজেন্টেশন কৰিব কাৰণে লৈছিলো কলেজৰ পৰা মানে‌
আচ্ছা অ' আচ্ছা তুমি ষ্টুডেন্ট হয় ন চ' ষ্টুডেন্টকটো বহুত দৰকাৰ হয়। প্ৰেজেন্টেচন হক পঢ়া পাতি হওক বা টাইপিং স্পীড হক বা কিবা ওলাব লাগিলে হয় নোট মানে ক'ব গ'লে যেনেকুৱা মোবাইল থাকে ন মানুহৰ তাতে অহ যেনেকা মোবাইল এটা দৰকাৰী বস্তু চব সে লেপটপ সনেকুৱা দৰকাৰী বস্তু হৈ গৈছে।
অ' লাগে আপুনি ইনফ মেচন লাব পাৰে। কৰিব পাৰি নিজে-নিজে।
হয় তাকেতো লেপটপতো বহুত দৰকাৰী। হৈ গৈছে উম-উম তাকেটো। অহ কি ক'লে?
কৰিলে নেকি?
নাই-নাই মইতো এতিয়া বৰ্তমানলৈ কৰা নাই ৰবা তুমি কৰিলা।
নাই কৰা ৰব।
কি বনাইছে পিছে তোমালোকৰ?
গম নাপাওঁ কি বনাইছে সুধাই নাই।
আচছা হয় নেকি? ধ আমাৰো এতিয়া চাগে। মোৰ আচ্ছা আজি চাগে মই আজ ভাত খা চাগে আ মই ৰুচী খাম ৰুচী আৰু আলু ভাজি খাম চাগে মই। মানে সি-সি-সি-সি বনাই আছে ৰবা। মানে এইটোৱে খাম আৰু। চাওঁ চাই কিনে চাওঁ কি কৰো আৰু ৰাতি আৰু জল্দি শুই যাব লাগিব তুমিও জল্দি শুবা বাৰু। আচ্ছা, তুমিটো ভাত চাত খাবা চাগে। উম ঠিক আছে। বাৰু দিয়া তুমিও খাবা মই খোৱা লোৱা কৰো ঠিক আছে।
দেব
অ-অ, ঠিক আছে ঠিক আছে হ'ব দিয়ক অ। অ-অ বাই-বাই অ',